হেল্ল' অ। ক'ত আছা?
এই ঘৰততেই তুমি।
উম ময়ো ঘৰতে কি কৰি আছিলা।
এনেই বহি আছো।
তুমি।
মইও বহি আছিলো। ভাত-পানী খালা নে, আৰু পিছত খাবা?
আৰু পিছত খাম ভাবি আছ। তিয়াই নাখাব আঠটা মান হ'ল।
হ'ল।
অহ। ন। উম। খবৰ ভাল না।
অ', ভাল। তোমাৰতো ভালেই ন?
হয়, ভালে।
উ আমাৰ আগৰ-আগৰ দিনৰ কথা অ। আগৰ দিনৰ কথাবোৰ মনত পৰে নে এতিয়া।
অহ পঢ়ে অলপ অলপ
কাহিনী বোৰ বেলেগে আছিলে ন।
কাহিনীবোৰ ভাল আছ দিনৰ দিন বোৰ।
উম। গোটেই দিন অ'। অ', বহুত পাৰে গোটেই দিন খেলা-ধূলা। পেনশন পেনচন পেনচন এটো নাই। আহ খেলা
দিনত এনেই ঘূৰি ফুৰিছিলো চাইকেলেৰে
আহ চাইকেল আহ চাই আহ ক'ত আহ ক'ত-ক'ত যাব পাৰি একদম পুৰা কুুৰ্তি আহ কোনোবাই নতুন চাইকেল ললে কিমান ফুৰ্তি লাগিছিলে অ', এতিয়াতো ইমান হেৰি ভাল নালাগে। ডাঙ বস্তু লগত থাকিলেও ভাল নালাগে।
হ আগতে ভাল আ হ
আগতে ভাল আছিলে আৰু অ-আকৌ অ-আকৌ আবেলি-আবেলি আহি একদম লগে লগ খেলা ষ্টাৰ্ট।
চলাই ষ্টাৰ্ট কৰিছোঁ।
অ-আহ কিবা না কিবা এটা আহ এটয়ে ভাল আছিলে অ এতিয়াতো এ এতিয়া বৰ্তমানতো খেলা ধলা নাই ক'ব গ'লে তাত মানে এতিয়া অ', এতিয়া অ'। এতিয়া মোবাইলে চব ধ্বংস কৰি দিছে। এতিয়াৰ অ', এতিয়া মানে সৰু পোৱালি কি সিহত আছে সিহঁতে মানে খেল চেল নেখেলে মানে ত তাৰ মানে মোবাইলত গেম খেলে ভিডিঅ' চাই থাক অ মংগলত ভিডিঅ অ', চাই গেম খেলে এইবিলাকতে বেষ্টো হৈ থাকে।
উম
সেই কামে খেলা ধূাটো অল থ
খেলা-ধূলা থাকিব লাগে শৰীৰ সুস্থ ভাল থাকে।
কাৰণ মানুহতো লিখা পাঢ়াই চব নহয় নহয় খেলা-ধূলাটো থাকিব লাগে।
মোবাইল টিপিলেটো আৰু বেয়া শৰীৰৰ কাৰ নাই
অ
ৰুকো
চুকোৱা আ চকুতো সোনকালে বেয়া হৈ যাব আহ-অ-অ বহুত
সৰু ল'ৰা ছোৱালীয়ে আজিকালি এইটোতেই মগ্ন হৈ আছ
অ' সেইটোৱে সেইটোৱে এতিয়া সৰু অ এতিয়া সৰু ল'ৰা ছোৱালীকো দুখ দি লাভ নাই ই ত মাক বাপেক সে মেইন ল'ৰা ছোৱালী তো বুজি নাপায় যে কোনটো ভাল কোনটো বেয়া। সিহঁতক যিহেতটো মানে অ' সেইটোৱে ইয়াত মাক দেউতাক বুজিব লাগিব অ মাক দেউতাই অ বুজিব লাগিব যে মোবাইলে কেনেকুৱা ক্ষতি কৰি আছে।
উম সমাজত ক কি সমাতত কলৈ আছে কিমান তললৈ
উম টোৱে
আজিৰ ল'ৰা ছোৱালী খেলা ধূলা কি বুজে নাপ হয় আমাৰালোকৰ দিনত যেনেকুৱা, পাকোন খেলা আৰু বিভিন্ন ধৰণৰ খেলা আছিলে। খেলিছোঁ, হয় সিহঁতে নামেই নাজানে।
নামেই নাজানোঁ অ', খেলা ধূলা মানে চব নায়েই এতিয়া মানে এতিয়া মানে আছে দুই এটা মান আছে, বল খেলা চল খেলা এইবিলাক আছে আৰু। মানে আগৰ দিন যিবিলাক খেলাই
উম,
অ', এতিয়ামানে দুই চাৰিটা মান আছে। এতিয়া মানে বেছ এতিয়া বেছিভাগ গেম গেমত মোবাইল গেমত ব্যস্ত থাকে।
উম। কিবা সিঁহতে কিবা এটা ফ্ৰী ফায়াৰ নাম আছে।
অ', ফ্ৰী ফায়াৰ অ', ফি পেৰত দচনাকে বেছি
সিহঁতে থাকে।
অ', তাতে ব্যস্ত তাকে ক'ব লাগিব ঘৰত লাষ্ট
অ', তেনেকুৱা ক'লেহ ন'হলে আজি ল'ৰা ছোৱালী এনে কয়
অ', লাহে লাহে অ', লাহে লাহে ডাঙৰ হ ডাঙৰ একদম বেয়া হৈ যাব পিছত
অ'।
আগৰ দিনেই ভাল আছিল, মোবাইল চোবাইল নাছিলে খেলা গোটেই দিন খেলা-ধুলা, ৰাতি পঢ়া আকৌ পিছদিনা আকৌ ইস্কুল তাতে আকৌ ইছ স্কুলৰ পৰা আহি খেলা।
এতিয়াতো ল'ৰা-ছোৱালীয়ে ৰাতি বাৰটালৈকে মোবাইল টিপে।
অ', বহুত মোবাইল চাই। আগতে একো নিয়ম নাছিলে আগতে ইমান আছিলে আগতে একদম, অ', আগতে সন্ধিয়া হৈছে পঢ়াত বহিছে বাছ আঠটা বাজিছে খাইছে, শুইছে সেয়ে। আকৌ পিছদিনা আকৌ ৰাতিপুৱা উঠিছে অ', ইছ গৈছে
তেতিয়াতো আঠটা বজালৈকে সিহঁতে উম, মোবাইল টিপিয়েই থাকে। পঢ়িব পঢ়িবলৈও সময় নাই। সময় নাই।
অম আৰু আগৰ দিনতো অলপ ধৰা এতিয়াতো আমাৰতো এতিয়া গৰম দিন যেতিয়া আহিব এতিয়া গৰমতটো পুৰা কিন্তু পৰিব কাৰণ আগ এয়া গছ-গছনি কিন্তু কমি গৈছে না আগৰ দিনত কিন্তু গছ গছনি বহুত আছিলে, এতিয়া গছ গছনি কমি গৈছে মানুহ অ' মানুহ বাহিছে সেইকাৰনে গৰম এইবাৰ তামাম হ'ব।
উম!
আগতেতো গছ-গছনি আছিলে একদম পুৰা চাত
পুৰা আছিলে এতিয়াাতো গছ-গছনি কাটি দিলে এতিয়া গৰমটো বেছিয়ে লাগি আছে।
জনসংখ্যা বাঢ়ি আছে। গৰমটো বাঢ়িবই। সিটোৱে।
সেইকাৰণে আমি সদায় অ অ মোবাইল চোবাইল অ মোবাইল চোবাইল বাদ দি ল'ৰা ছোৱালীক শিকাব লাগে। কেনেকুৱা চলিব লাগে। সমাজত ধৰা গছ-গছনি ৰুব লাগে কাটিব নালাগে খেল খেলা ধূলা কৰিব লাগে।
ল'ৰা-ছোৱালীক পেৰেণ্টছে শিক্ষাই নিদিয়ে আজিকালি এইবিলাক। ল'ৰা-ছোৱালীয়ে যিটোৱে ভাল পায় সিটোৱেই কৰি থাকে।
লীটো ইমান বদমাচ চলি হয় লাষ্টত গুটকা চিগাৰেট এইবোৰ
অ' এইবিলাকত হয়। আজিকালি বহুত বেয়া বেয়া বস্তু ওলাইছে সেইবিলাকো ভা।
অহ।
উম।
ই নাই আগতেই ভাল আছিলে ইমান হেৰিয়ো নাছিলে, মানুহবোৰো ভদ্ৰ ছদ্ৰ আছিলে, ভাল আছিলে, ভাল শিক্ষা পাইছিল।
এতিয়া ডাঙৰক সন্মান নকৰা হ'ল।
ছিলে এতিয়া ইমান নকৰে আমি যেতিয়া ইস্কুলত গৈছিলো চাইকেল। চাইকেলৰ ডাঙৰ মানুহ । চাইকেলৰ পৰা নামি দি। কেনেকুৱা ভাল লাগিছিল আগৰ দিনবোৰ, অহ খোজকাঢ়ি খোজকাঢ়ি ইস্কুল গৈছিলো। অ' খোজকাঢ়ি খোজকাঢ়ি ইস্কুল গৈছিলো।
উ আৰু সিহঁতেতো আজিকালি।
যায় অ-অ আৰু আমি। কেতিয়াবা বৰষুণ দি দিলে বৰষুণ ভিজি ভিজি আহিব লগা হ'ল।
অ', সিহঁতে আজিকালি অলপ বৰষুণ দিলেই জৰ বাহানা উম বহুত তললৈ নামি গ'ল।
অ', বহুত তলত নামি গ'ল।
পেৰেণ্টছে যাতে তেওঁৰ ল'ৰা ছোৱালীক ভাল শিক্ষা প্ৰদান কৰে।
অ'। ত আমাৰ সৰু থাকোঁতে মাছো-মাছো নিছো আছিলে ন?
অ', মাছ ধৰিছিলো।
অ'।
ধৰিছিলো আজিকালিতো মাছেই নধৰে মাছ ধৰি দূৰৰ কথা।
অ', মাছ কিন্তু মাছ মাৰি কিন্তু ভাল লাগিছিলে আগতে অ', জালেৰে অ', জালেৰে মাৰিছিলো, বৰশীৰে মাৰি ছিলো যেতিয়া বানপানী অহ যেতিয়া গাঁৱত বানপানী আহিছিলে তেতিয়া আৰু ফূুৰ্তিও লাগিছিলে ন।
অ '।
ডাঙৰ গৈয়াছ
অ দে অ অ আৰু চিন্তা চিন্তা ভাবনা ও বাঢ়ি আছে দে দিনবোৰ ভাল নলগা হল।
উঠেই কি গৈ আছে লাহে লাহে
অ আৰু আগতেতো ইমান দোকান চোকানো নাছিলে এতিয়া দোকান চোকানৰ পৰা আৰু বেয়া বস্তু চস্তু খাই এতিয়া মানুহ ল'ৰা ছোৱালী কিছুমান চিপ জাতীয় বস্তু খায় আকৌ গেছ টেছ হয় পেটত, দেট বিঠাই তাকে আগতো ইমান দোকান চোকানো না এনে অ'। আমাৰতো কিহৰ খোৱা বোৱা! অহ, অহ, আমাৰতো অ', এতিয়াতো দে মা দেউতাকেতো স্কুলত যাওঁতে বস্তুও কিনি দিব লাগে। ল'ৰা ছোৱালীক পইচাও দিব লাগে আৰু আমাৰ সময়ত টো পইচা খুজিলে আৰু দুটামান লগাই দিছিলে।
অ' এতিয়া টিফিন বনাই দিয়ে
অ', প্ৰতি শনিবাৰে দিয়ে, অ'। আমাৰ সময়তো আমাৰ সময়তো ভাল আছিলে ইমান দোকান চোকানো নাছিলে পইচাটো নাই ইমান খালি মানে তামানে আছিলে যে ৰাতিপুৱা উঠিলে যাবই লাগিব আৰু আবেলি হলে খেলিম হেটোয়ে
উম, কি কওঁ? আমাৰ লোকৰ হু ভাল আছিল
ও
সেতুয়েই ভাল আছিল
এতিয়া আৰু কি কম।
এতিয়া এতিয়া এয়া সবেই গুৰু, দিব লাগিব নিজা নিজে নিজে নিজে
উ!
উ!
এইটো আগৰ দিনবোৰৰ কথা মনত পৰে বেয়া লাগে বহুত,
অ এইটোয়ে অ' আগৰ দিনবোৰ আহিলেহে এতেটো হেইবোৰ দিন আৰু কেতিয়াও নাহে কে? কিয় নাহে,
উম!
সেইবোৰেই এতিয়া আছিল ত অ' হ'ব ঠিক আছে দিয়া। অ'
উম